অ'।
কি কৈ আছ?
অ'।
চাহ খালেনে অ'।
চাহ, চাহ নাই কোৱা এই চোতাল ঘৰ শাৰি বাচন-বৰ্তন ধুই লৈছো। পিছফালে এতিয়া হাঁহ মুৰ্গী কেইটা এৰি দিবলৈ আহিছো আহি দেখা পাইছো সাপ এটা আছে বাঁহ তলতে।
উম, হাঁহ‌, মূৰ্গী কামোৰিব।
উম, তাকেহে এইখিনিতে ৰৈ আছে বোলো।
অ', অ', কি সাপ?
এ কি সাপ নাজানো সেইটো পখৰা-পখৰী। ধৰা সাপ।
ধৰা সাপ পখৰা-পখৰী জানো?
ন জানো এতিয়া।
ধ ধৰা সাপ ক'লাহে হ'বলা। জানো মইয়ো চিনি নাপাওঁ দেই।
কি কৰিছে আপুনি?
এইয়া পোৱালি স্কুলত যাবলৈ উলিয়াই আছোঁ। ভাত পানী খোৱাইকৈ। খাই বৈ লৈছে কিতাপখন, অ স্কুল বহি আছে।
আমাৰ এজনী বিয়া লাগিছে, অ স্কুল নাযায়।
বিয়া বজাৰ কৰিলানে নাই?
বিয়া বজাৰ নাই আজি যাম বুলি ভাবিছো, যাব নেকি আপুনি?
অঁ যাম ওলাবই, অঁ।
উম।
কিবা কিবি কিনিব লাগিব। কি কিনব?
অ মই এ কইনাজনী কাপোৰ এযোৰ।
অ পাটৰ কাপোৰ নে?
অ।
অ।
আপুনিও ওলাব এই ভালকে দাম দ নাজানো যে।
আ
অ।
সৰহকৈ পইছা পাতি লৈ ওলাবা আৰু লগত যোৱাকেইজনীকো কিবা কিবি কিনি দিবা।
অ হ'ব, আপুনি কি ল'ব?
কি ল'ব? নাই মই এই হেৰি ব্লাউজ চিলাবলৈ হে দিম। মই ব্লাউজ চিলাবলৈ নাজানো যে ভালকে। এই ব্লাউজ এটা চিলাবলৈ দিব লাগিব।
অহ।
মানে চিলাওঁ নিজেই পিন্ধাকেইটা ভাল হয় আৰু লোকৰ ব্লাউজযে এইটো
অ বেলেগ উম উম।
সেইকাৰণে বোলো
উম। ময়ো চিলাও ব্লাউজ কিন্তু সেই নিজৰ কেইটাহে চিলাও।
ভালকে শিকা নাই যে। ভালকে শিকি ল'লে তেতিয়া আৰু চিলাব পাৰিম আৰু এনেই মোৰ অ মোবাইলত চাই পেলাই হে শিকিছোঁ যে সেইকাৰণে।
উম।
লাহেকে। কইনা মাকো যাব নেকি?
কইনা মাক নাযায়, এই মানুহ মাতিবলৈ আছে নহয়। অ অ সেয়া মানুহ মাতিব যাব। আকৌ চব গলে গে ঘৰত দিগদাৰ হয় নহয়। আলহী আহি থাকে।
আমি দুজনীয়ে যাম নহ'লে দেই আগবেলাই।
অ অ দুইজনী যাম উম।
ভাটবেলা গ'লে আকৌ অসুবিধা হ'ব ন আগবেলা দুপৰীয়া সময়তে যাম আও। টমটম এখন কৈ থৈ দিব লাগিব। কৈ থৈ পেলাই যাম অ।
কোনখন বজাৰত যাব ঢা ঢেকাৰা পতিত যাবনে?
আজিকালি ঢাকাৰ প্ৰতি নহয় নহয়, আজিকালি ৰূপ কোঁৱৰ চব।
অ', হয়তো মই বহুত দিন যোৱাই নাই নহয়, নাম
অ', থাকাই প্ৰতি নাম সলাই দিলে নহয়।
অ', শুনিছিলোঁটো হয় দিয়ক, মই পাহৰি থাকিলোঁ।
উম, এ মানুহে অ', মানুহে তেনেকৈয়ে কয় ঢাকাই প্ৰতি বৰ বজাৰ।
অ', উম।
তাতে যাম।
অ', তাতে যাব লাগিব, তাতে মানে চাদ অ', চাদৰ মেখেলা দোকান তাতেই আছে, উম উম।
তাতে ঢেৰ দোকান আছে, এইফালে আমাৰ এইফালে শৈবগাঁও এইখিনিত ভালকে নাই নহয়।
অ', সেইখিনি ন সৰু ল'ৰা ছোৱালীৰ কাপোৰ
অ', আৰু এইখিনি যিমান কষ্ট নহয় থাকাই পতি এয়া হেৰি থাকাপতি সেইখিনিতে যিমান কৰ দোকান আছে আৰু ভাল ভাল, সেইফালে একেবাৰে হেৰি কি ষ্টুডিয়াম মাৰ্কেটৰ সেইখিনিলৈকে
উম।
আমি থাকাপতিতে ভাল হৈছে এতিয়া মাৰ্কেটৰ সেইখিনিত অকণমান ষ্টেণ্ডাৰ বুলি পেলাই দাম বেছি লয়। থাকাইপতিত অকণ কম ৰেটত পোৱা যায়, অ', জোখতকৈ, থাকাইপতিত যিটো দামত পোৱা যায় সেইটো দামতকৈ বেছি দাম লয় মানে হেইত ষ্টুডিয়াম
অ', দোকানখন ষ্টেণ্ডাৰ হ'লে দামটো বেছি হয়ে।
তাত এ চি চেচিৰ ভাড়া ল'ব, গোটেইখিনি মিলাইহে দামটো ল'ব এযোৰ কাপোৰত।
অ'।
সেইকাৰণে থাকা পতিতে কিনাই ভাল, বিয়াত পিন্ধিবলৈ কাপোৰ নিকিনা মানে
তাকে ন কি লাগিছিলে এইটো কিনিবলৈ এযোৰ, কিনিম বুলি ভাবিছোঁ।
অ', ময়ো ভাবিছোঁ এযোৰ কিনিম বুলি, দামি নহয় আ কম দামৰ চাই।
অ', সেয়া কম দামৰ ল'ম, কম ইমান-ইমান গৰমত আ ইমান
অ', সেই গৰমত পাতল শাৰী, চাই কিবা কিবি তেনেকুৱাকে কিনিম বুলি ভাবিছোঁ।
ঘৰৰ কাম খিনি কৰোঁতে যাব।
উম কাম কৰি থাকিব লাগিব, বিয়াত পিন্ধিবলৈ
উম। চাহ তাহ খালে?
অ', চাহ খলোঁ, ভাত-ভাতেই হ'ল।
অ', ভাত কিহে দি বনাইছে?
ঢেকীয়া ভাজি ঢেকীয়া, আলু তাৰপিছত কালিৰ মাংস আছিলে, সেইয়া মাংস আছেই মানে কালি খোৱা নগ'ল যে।
অ'।
ল'ৰাটোৱে ভাত নাখা
অ', অ'। উম।
খাব লাগিব, আকৌ এতিয়া তাত টিফিন চিফিন ৰেডি কৰি দিওঁ। পানীৰ বটল ভৰাই দিওঁ।
টিফিনত কি দিছে আজি টিফিনত কি দিছে আজি?
টিফিনৰ বনোৱাই নাই, টিফিন বনাওঁহে।
অ'।
কি বনাও, কি লৈ যায়? তাৰ আকৌ মন মন পচ চন্দমতে দিহে লৈ যাব।
অ'। আমাৰ ছোৱালীজনীকো কৈ আছো স্কুলৰ পৰা স্কুলত বহি দিছে। বহী কেইখন লৈ আনাগৈ যোৱা আজি যোৱা বুলি কৈ আছো। তাই যাবলৈ মন নাই স্কুল। অ'!
বাৰ্থডেলৈ গ'লা নে নাই বাৰ্থডেলৈ গ'লা নে নাই?
অ' গ'লো।
অঁ।
কালি সন্ধিয়া। মানে হেৰিটা মান বাজিলে নটা মানে নটা মানে বাজিলে নেকি। ৰাতি, ঘৰ আহি পুৱা।
ইমান দেৰি।
অ' এ মানুহ আহি আছে যে।
অঁ।
ভাইটিও ক'লে অকণ দেৰি। বাদ দে! মাংস ব্ৰইলাৰ, বয়লাৰ বনালে তাৰপিছত আ অ' শুকান ভাজি এখন, দালি বনালে। সেই তেনেকেই।
অঁ মানুহ ধেৰ হৈছেনে?
মানুহ হৈছে, অ' মাতা খিনি আহিছে আও।
অঁ।
উম, বোৱাৰীজনী মাকহঁতৰ মানুহ আহিছে।
অঁ।
মাকহঁতৰ তাৰ পৰা আহিছে সৰহকে। উম, সে তাই নাতিনিয়েক বুলি আও।
অঁ। আহিবই আও। ইফালে-সিফালে আলহী, ওচৰ-চুবুৰীয়া। চবেই! প্ৰথম প্ৰথম বাৰ্থডে পাতিছে আও।
অ'।
সেইয়া প্ৰথম নাতি আৰু ল'ৰা পু নাতি।
উম।
ভালে লাগিলে চব মানুহ আহিছে।
অঁ, ভাতৰ লগত কি বনাবা এতিয়া?
ভাতৰ লগত এ দালিটোতো থাকিবই। উম, সদায় সেইটো থাকেই।
আহ।
তাৰ লগতে কিবা-কিবি আলু আছে, কাচকল আছে।
অ'।
হেনেকেই ভাজি এখন বনাব লাগিব।
বিয়াত অহা আলহীলৈ চাহৰ লগত দিবলৈ কি বনাইছা?
চাহৰ লগত দিবলৈ, বনাব লাগিব।
তিলপিঠা, লাৰু
অ' তেনেকে বনাব লাগিব নাৰিকলৰ লাৰু।
অ', অ'।
উম পিঠাগুৰি কেইটামান খুন্দিব লাগিব, উম। হেৰি বৰা চাউলৰ কেইটাতো হেৰিতে, ঢেঁকীতে খুন্দিব লাগিব।
অ' হেৰি যে এই কাম বন কৰিবলৈ অহা মানুহক তেতিয়া পিঠা চাহে দিব পৰা যাব। বৰপিঠা এটা, তিলপিঠা এটা ৰাতিপুৱা শাক পাচলি কুটিবলে আহিব যে।
অ'।
তেনেকুৱাই কিবা এটা কৰিব লাগিব নহ'লে বিস্কুট খিনি ভাল নাপায় নহয় মানুহে খাই।
উম। বিস্কুট নাখায়ও কিছু আমনি পায় বিস্কুট খাবলৈ। চাহৰ লগত পিঠা এটা দিলে লাডু এটা দিলে, খাই ভাল পাব তেতিয়া।
অ'। তাকেই কৰিব লাগিব, তিলপিঠা কেইটামানে বনাব লাগিব, আহিব একেলগে হাত বনাব লাগিব। সোনকা, বিয়া দুদিন মানৰ আগতে আহিব। থাকাকে, অ', আহিব।
ৰাতি থকাকে।
উম।
অ'।
ধেৰ কাম আছে বিয়াত।
উম, ঘৰ দুৱাৰ চাফা কৰিব লাগিব নেকি? ভাঙিবলৈ কৰিবলৈ।
অ', ভাঙিবহি আহি। পাছফালৰ ঘৰটো। উম।
আলহী আহিলে বহিবলৈ কৰিবলৈ লাগিব ন, জেগা উলিয়াই দিব লাগিব।
উম।
হয়।
অই
আলহী মাতিছেনে ঢেৰ?
অ', আলহী মাতা হ'ল আৰু।
অ'।
এতিয়া এই গাঁৱৰ মানুহখিনি মাতিবলৈ আছে।
অ'।
উম, উম।
পেহীয়েকহঁতে সোনকালে আহিবই পাৰেচোন।
উম, নাই সোনকালে মানে কি আৰু? বিয়া, বিয়া দিনাখনহে আহিব নেকি?
অ'। পেহীয়েকহঁতে সোনকালে আহিব লাগে ন, এজনীয়েই ভতিজাক। ডাঙৰ ভতিজাক বিয়া হৈছে।
উম।
সোনকালে আহিব লাগে আকৌ। এতিয়া গৰম বন্ধৰ দিন, পৰীক্ষা শেষ হ'ল চবৰে।
এই ঘৰত বোলে গৰু ছাগলী আছে।
অ', আজি আৰু কাইলৈহে আৰু, কাইলৈৰ পৰাতো গৰম বন্ধ হ'লেই। কাইলৈ আবেলি আহিব পাৰে চবেই।
উম।
ঘৰত তেতিয়া কাম বন অকণ সহায় হ'ব।
সেইটো হয়েই বাওঁ, নহ'লে দুজনী মানুহে কৰি থকা দিগদাৰ হয়।
অ'। ইফালে সিফালে, এজনী ইফালে সিফালে গ'লে, এজনী আলহীৰ লগত বহি থাকিলে, তেতিয়া সিহঁতে আহি কাম -বন অকন কৰিব পা
সেইয়াই, উম, ভালো লাগি থাকে মানুহ ঘৰত, বি
কাম বন নকৰিলেও, এইটো কৰিব লাগে সেইটো কৰিব লাগে বুলি আইডিয়াটো দি থাকিলেও
অ', ঘৰখন উম। তেতিয়াহে বিয়া বিয়া লাগি থাকে, আলহী আহিলেহে ন'। উম।
বোলে এইটো কৰিব এইটো কৰা নাই এইটো কৰিব লাগিছিলে নহয় কিছুমান জানিলেও তেতিয়া হেৰি হয়।
অ সেই দুদিনমান আগতে মাজু জনী আহিছিলে মানুহজনী অ। উম মাজো পহীয়েএক জনী আহিছিলে। ৰাতি আকৌ ভাত পানী খাই গৈ গুচি গ'ল গৈ। বিয়া দিনাখনহে আহিব ল'ৰাটোৰ পৰীক্ষা আছিলে পিছদিনাখন। নাই নগল নাথাকিলে।
অঁ অঁ অঁ ৰাতি থাকি যাব পাৰিলে হয়।
আ।
হ'ব দিয়ক উম হ'ব দিয়ক।